অ', পাইছোঁ-পাইছোঁ। আছোঁ ৰবা এনে ইয়াত ঘৰত এনে আছোঁ এতিয়া, তুমি?
অ', মইো আছোঁ ঘৰত এই অকমান কিবা দোকানৰ পৰা বস্তু আনি দিলোঁ ঘৰৰ কাৰণে। এ এই গৰম লাগে এই বাহিৰত ওলাই গলে।
আমাৰ ইয়াত এতিয়া কলাকাই আহিছে, বৰষুণ দিয়ে নেকি?
অ', আমাৰ এইটো আজি ৰাতিপুৱা আমাৰ আজি প্ৰায় তিনদিন মানৰ পৰা মানে বতৰটো কিয় ব ডাৱৰীয়া কৰি আছে, ৰ'দ ভালকৈ ওলোৱা নাই তথাপিও কিন্তু গৰমটো আছেই।
গৰম আছে এতিয়াও।
ৰাতি-ৰাতি বৰষুণ দিয়ে।
এ বৰষুণ দিলে ভালকে দিলে ভাল হৈছিল অলপ ঠাণ্ডা অলপ পৰিলে ভাল আৰু। তেনেকুৱা বৰষুণ হোৱাই নাই তেনেকুৱা।
উম, এই মানে আজিকালি ইমান মানে আগতে প্ৰকৃতিৰ ইমান মানে সুন্দৰ বাতাবৰণ আছিল মানে ইমান গৰম, উৎ-উৎকট গৰমতটো নাছিল মানে এনে সাধাৰণ গৰম আছিল দিয়াচোন, কিন্তু আজিৰ দৰে মানে এনেকুৱাকে উৎত গৰম নাছিল। কিন্তু কিন্তু এতিয়া ইমান গৰম বাঢ়ি গৈছে, তুমি ইয়াৰ মানে কাৰণটো কি বুলি ভাবা?
আন মানে গৰম আৰু তোমাৰ চাৰিওফালে ঘৰ বিলাক বনাইছে পাহ পাকি ঘৰ অ, পাকা ঘৰ বিলাক বিল্ডিং বনাই বিল্ডিং বিলাক বনাইছে তাৰ পিছত তোমাৰ গাড়ী বিলাক, চবোৰে লৈছে গাড়ী বিলাক তাৰ পিছত গ ৰচনিট কাটিছে, এইবিলাকেই আৰু আগতেতো আগতেটো আমাৰ গাঁৱতে এতিয়া মানে তোমাৰ এতিয়াতো চবৰে পাকি পাকা ঘৰ তোমাৰ।
অ', অ'।
বিল্ডিং বনাইছে পাকা ঘৰ বনাই ছবে, তাৰ পিছত এতিয়াতো আগতেতো এই ৰাস্তা বিলাকোটো আমাৰ মাটিৰে আছিল।
হয়, হয়।
আজিকালিতো তোমাৰ চোতাল বিলাক তোমাৰ চব পাকি পাকাৰে ঢালাই কৰি দিছে। হয়। ত তোমাৰা এতিয়া মানে চব সেইবিলাকৰ পৰা বেছি গৰম কিন্তু পায় মানে।
হয়, হয় এই আজিকালি তাৰোপৰি কল কাৰখানা গাড়ী মটৰ তুমি কলাই। যে ইমান মানে হৈ গৈছে বাঢ়ি গৈছে দিনক দিনে, তাৰ মানে এইবোৰৰ পৰা যি মানে ইমান ধোঁৱ লেতেৰা ধোঁৱাবলাক ওলাই, পলা সেইবিলাক যায় আগত তোমাৰ মানে বায়ুমণ্ডলটো দূষিত কৰিছেই আৰু মানে হেৰি এই যে আমাৰ যিটো অজন স্তৰ, সেই স্তৰটো মানে বেয়া কৰি ফুটা কৰি দিছে। যাৰ ফলত মানে সূৰ্যৰ ৰশমিতটো পোনপটীয়াকৈ আহে আৰু মানে বেছি গৰম হয়।
আৰু তোমাৰ মানে কি হৈছে এতিয়া মানে আমাৰ ইয়াতে গাঁৱতে এতিয়া তোমাৰ মানে আগতেতো ছালৰ ঘৰত দেখি চিলা নে? ছাল যি বুলি কয় ছালৰ এখিয়াৰ যি ঘৰ বনাই, হ
টকৌ পতৰো আছিল।
টকৌ পাটৰো আছিল তোমাৰ বাহ ধানৰ খেৰ বিলাকৰ এই চালি বনাই নহয়।
অ'।
কিছুমানে নাৰাৰো বনাইছিল তেনেকে, সেইবিলাক এইবিলাক ঘৰত মানে গৰম কম অলপ।
হয়।
আৰু মাটি বিলাক থাকিলে ঠাণ্ডাতটো বেছি। পাকা ঘৰত বেছি তোমাৰ গৰমতটো বেছি।
অ' অ' হয় দিয়া।
তোমালোকৰ এনে আছিল নে হেৰ এই -এই তোমাৰ ছালৰ ঘৰ মানে তোমাৰ এই শিয়াৰৰ যি বনাই?
অ' আগতে মানে দেউতাহঁতে কোৱা শুনিছো গাঁৱত তেনেকৈ আছিল। দেউতাহতে পাইছিল তাৰপিছতো আমি মানে ইয়াতেই থকা হ'ল। মহানগৰীত, অ' গতিকে এইটো মই বাৰু সিমান পোৱা নাই কিন্তু মই এনেই দেখিছো। এনেকুৱা ঘৰ আৰু মানে
হয় আমি টো ইয়াত ভালকে পাইছো, তোমাৰ গাঁৱত মানে আমাৰ নিজৰে আহিছিল আগতে। আজিৰ পৰা তুমি চাব গ'লে আজিৰ পৰা বিশ বছৰৰ আগত আমি মানে এ সেইবিলাক ঘৰ আছিলে, আমাৰ নিজৰে আছিলে ছালৰ ঘৰ।
হয়।
অ' গাঁৱত আছিলেই। আগতে মানে কি হৈছিল জানানে তুমি, আগতে তোমাৰ যেতিয়া ছাল বিলাক চালিৰ ঘৰ বিলাক বেয়া হয় এইবিলাক দি ধানৰ বা ধেনৰ তোমাৰ নাৰাৰে এইবিল এইবিলাক বছ বনাই
অ'।
তেতিয়া মানে তোমাৰ বেয়া হলে মানে গাঁৱত
অ
এই চালিখন দাঙিব লাগে ন, ওপৰত দাঙি দিব লাগে এইবিলাক।
হয় হয়।
তলতে ফিটিং কৰি লয় বা তাৰপিছত তোমাৰ চালিবিলাক এ গাঁঠি কিনো এইবিলাক হেৰি কৰি কিনে তোমাৰ ওপৰত দাঙি কিনে লগাব লাগে। লগালে মানে। তোমাৰ এই গাঁৱত যিমান মানুহ আছিল চব ঘৰৰে একজন -একজন আহে। তেনেকে দাঙি কিন্তু ওপৰত উঠাই দিয়ে।
অ' অ' মানে যাৰ ঘৰত কাম হয় তেওঁৰ ঘৰত ওচৰৰ মানুহ আহি সহায় কৰি দিয়ে?
সহায় কৰি দিয়ে সহায় কৰি দিয়ে, মানে অ' আৰু যদি তোমাৰ বেলেগৰ হয় আৰু বেলেগতাত আজি তুমি মোৰ তাত আহিছা কালি তোমাৰ তাত যাম। যদি সিহঁতৰো ঘৰ বনায় তেনেকে।
বা বৰ সুন্দৰ মানে। মিলা প্ৰীতি এটা আছিল আৰু আজি আজিৰ দিনত তুমি সেনেকুৱা নোপোৱা তুমি পইচা দি মানুহ মানুহ মাতি লাগিব হয় নে?
হয় এতিয়াতো নাহেই বাৰু তেনেকে।
অ'
আৰু এতিয়ানো ক'ত আহিব এতিয়া তোমাৰ এইবিলাক নকৰে এতিয়া তেনেকে।
হয় -হয় সকলো ব্যস্ত হল।
উম।
হয়।
তোমাৰ গাঁৱত আহান এতিয়া চাবাচোন বিয়া পাতিলেও নাই মানুহ নাই গাঁৱৰো
অ' তাকেইটো মানে আগতে মানে মই দেখিছিলো গাঁৱৰ পৰিৱেশ। ত পোৱাত মানে শুনিবহে লাগে কাৰোবাৰ বিয়া বা কাজ কৰ্ম সকলোৱে মানে। নকোৱাকেই লাগি ভাগি কাম কাজ কৰি মানে সহায় কৰি দিছিল। কিন্তু মই হ'লে আজিকালি বোলে গাঁৱতো তেনেকুৱা নহয় বুলিয়ে শুনিছো তুমিতো ভালকে জানিবা। তুমি থাকা যিহেতু অকণমান কোৱাচোন?
হয় সেইটোয়ে মানে আজিকালি তোমাৰ মানে। গোটাই খিনি মানে তোমাৰ চাব গ'লে। অ' গাঁৱৰ ল'ৰা বিলাক হওক মানে তোমাৰ হেৰি হয় মানে। গোটাই যিবিলাক ভাত বিলাব লাগে সেইবিলাকো বাহিৰৰ পৰাই মাতিব লাগে তোমাক।
কেতাৰিং অ।
কে কেটৰিং পাৰ্টি মাতিব লাগে। তাৰপিছত তোমাৰ চব্জি কাটা, কিবা কাটা, চব্জি কাটাত থাকেই বাৰু এতিয়া আছে অলপ অলপ।
অ অলপ চলপ মানে মহিলা খিনিয়ে কৰি দিয়ে।
নহয় নহয় আমাৰ ইয়াত কিন্তু চব্জি তোমাৰ বিয়াৰ আগাৰ দিনা মানে চব্জিবিলাক গাঁৱৰ ল'ৰাবিলাকে কাটে।
অ।
অ সেইটোতো মানে চবেই নাহে দুই কেইজন মান আহে। কৰে দছজন আঠজন আকৌ এই নিয়ম এতিয়া চলি আছে বাৰু কিন্তু অলপ কৈনছে কিন্তু এতিয়াতো বিলানী প্ৰায় বিয়াত তেই লাগে মানে তোমাৰ আৰু কেটাৰিং পাৰ্টি লাগিবই মানে।
হয় হয়।
তাতে দহ হাজাৰ টকা নাইবা পাঁচ হাজাৰ টকা এটা ধৰি থৈ দিব লাগিব তুমি।
হয় হয় আঠ দহ‌ জন ল'ৰা আহিব ধুনিয়াকৈ মানে ড্ৰেছ- প্ৰসাদ কৰি
হয় হয় দেছ পূচাক আমি নিজে আমাৰ কৰ্মবিলাকতে এতিয়া নিজে আমি পাতি আছো দিয়াচোন আমি এতিয়া বিলনি মাতিব লাগে।
হয় হয়।
এ মানে তোমাৰ দুখ দিও লা লাভ নাই মানেছ চবেই আজিকালি ব্যস্ত
ব্যস্ত হয় আৰু আজি আজিকালি মানে মহিলা চব বস্তুৱে তুমি পইচা দিয়ে কিনিব লগীয়া হৈছে গতিকে মানে এ হয় নহয় মানে সকলোৰে এটা পৰিশ্ৰম কৰে যিহেতু তাৰে মূল্যত টা মূল্যটো দি দিব বিচাৰে আৰু সেইটো
অ, অ। আৰু তোমাৰ মানে কি হৈছে এতিয়া চাব গলে মানে উম
ল'ৰাবিলাকেতো কিবা প্ৰাইভেট কাম হলেও গভমেন্ট চাকৰি হলেও কৰে মানে ত নাথাকে।
হয় হয়।
টাইমৰ অভাৱ চবৰে।
অ অ হয় সেইটোৱে আচল কথা হৈছে অ।
সেইকাৰণে দুখদি লাভ নাই বেলেগক মানে তেনেকুৱাই আৰু এইটো টাইমে কৰি লৈ গি চব।
অ অ সেইটোয়ে দুই যি দুই একোজন থাকে মানে তেওঁলোকেটো কৰে বাৰু
অ কৰে কৰে নকৰা নহয় কৰে।
হ'লেও মানে গাঁৱত বহু খিনি মানে সহায় পোৱা যায়। কিবা অনুষ্ঠান প্ৰতিষ্ঠান মানে আয়োজন কৰো কিন্তু আমাৰ এই মহানগৰীৰ কথাত কিন্তু তুমি মানে সকলোখিনি মানে তোমাৰ এই দায়িত্ব মানে আৰু নিজেই ল'ব লাগিব বা আহ এনেকৈ মানে মানুহ মাতি কাম কৰাব লাগিব কাৰিকৰৰ পৰা আদি কৰি ৰান্ধনি। তোমালোকৰ গা গাঁৱত এনে ৰান্ধনীয়ে পইচাটো বৰ বেছি নলয় কিজানি?
অ নাই নাই আজিকালি লয় আমাৰ ইয়াত মানে কি হ'ল মাজতে তোমাৰ হেৰি হ'ল মানে তোমাৰ ৰান্ধনী বিলাকে এটা গাঁৱৰ পৰাই এনেই এটা ধৰি দিছিল যি
ৰান্ধিলে পাঁচশ টকা হাজাৰ টকা ল'ব লাগে মানে এইটো ৰাইজৰ ফালৰ পৰাই লিখি দিছিল। তাৰপিছত ৰান্ধনীকেইটাই নানদা হ'ল মানে তোমাৰ সিহঁতক ক অসুবিধা অ পইচা কম বুলি পইচা কম বুলি নকয়। সেইটো সেইটো ক'লে মানে সিহঁতে ধৰাত পৰি যাব ন।
অ', অ'।
নোৱাৰোঁ আৰু মই আৰু ভাত ৰান্ধি থাকিব নোৱাৰোঁ, জুইত জুইত তগ খাব কষ্ট হয় জুইত ডগ খাব নোৱাৰোঁ। ত ঘৰৰ মানুহে কৈছে ল'ৰা ছোৱালীয়ে হাক দি আছে ভাত বনাব তাৰপিছত কব চকু দি নেদেখা গৈছে, তাৰ পিছত তেনেকে কৈ ৰাইজৰ পৰা ৰাইজৰ ফালৰ পৰা ওলাই
অ', অ'।
তাৰমানে ৰাইজৰ এতিয়া কোনো হেৰি নাই মানে তাৰে পিছত কি কৰিলে অ', নিজাকে ৰন্ধা কৰিলে মানে বেক কথা ৰাইজৰ-ৰাইজৰ বান্ধনত নাই আৰু মানে তোমাৰ এইটো
ৰাইজৰ বান্ধোনত হলে মানে যিটো ৰাইজে ঠিক কৰি দিয়ে পইচা সেইটোয়ে ল'ব লাগিব ন?
সেইটো ল'ব লাগিব। তাৰ পিছত সিহঁতে নিজাতে হেৰি কৰি দিয়ে মানে এতিয়া নি ব্যক্তিগত হলে নিজাকে যিমান য দিয়ে মোক ইমানখিনি লাগিব পাঁচ হাজাৰ টকা লাগিব।
পচিষ্য অ', অ', হয়।
আমাৰতো যোৱা এখন বেত মানে তোমাৰ আমাৰ ঘৰৰে বিয়াখন গৈছে। তাত মানে সি ৰান্ধনী দুজনে কিমান লৈছে জানা, তোমাৰ সাত হাজাৰ টকা লৈছে।
বাপৰে মই এ এদিনৰ কাৰণে নে কেইদিন, তিনদিন মানত?
এ এদিনৰ কাৰণে মানে তোমাৰ এদিন বিয়াৰ দিনা ৰান্ধিলে গধূলিতো বেলেগ মাতিছোঁ, গধূলি বেলেগ হেৰি মাতিছোঁ তোমাৰ। এ অ', পোলাউ, চোলাউ বনাই সেইবিলাক বেলেগ। আৰু বিয়াৰ দিনা তাৰপিছত বিয়াৰ পিছ দিনা দুইদিন উম দুইটা খানা ৰান্ধিছে।
হয়, হয় দুটা খানাত সাত হাজাৰ টকা লৈছে? অ', ও কি দুজনৰ ভিতৰত ন?
অ', দুইজনৰ ভিতৰত কিন্তুৰা তোমাৰ ৰাইজৰ বান্ধৱত থাকিলে সিহঁতে বৰ বেছি দুই হেজাৰ টকা ল'ব পাৰিলে হয়।
হয়, হয়, হয়।
আৰু সেইকাৰণে মানে সিহঁতে বেলেগকে ওলাই আহিছে।
অ', তাকেইতো।
এইবিলাকে বেয়া কিন্তু এটা হিচাপত চাব গ'লে ৰান্ধ নী ইমান পইচা লয় কিন্তু বিলনী বিলাককো দিব লাগে চলিবিলাক ল
অ', অ', লৰা বিলাকক বহুত কম কম পইচা দি থোৱা বুলি শুনিছোঁ।
অ', নাই দিব লাগে এইটো আমাৰ ইয়াত নাই এতিয়ালৈকে হোৱা নাই।
হয়, হয়।
আমাৰ এইটো হয়। তেনেকুৱাই আৰু কেটাৰিং সেই ল'ৰা বিলাকে পাঁচশ, চাৰিশ
অ', খেটাৰিং। অ', কেটাৰিঙো যেই বাৰু।
বাৰু আজি ভালেই লাগিল তোমাৰ লগত আলোচনা কৰি। আমি আজি ইয়াতে এ সমাপ্ত কৰোঁ দিয়া ধন্যবাদ।
ধন্যবাদ দিয়া।